অ অ শুনা পাইছা নে?
পাইছো পাইছো অ কি কৰিছা
এয়া এনেই বিছনাতে অকমান শুই আছো তুমি
মই এ আছো মই বোলো এই আজি এই কথা কেইটামান পাতো দেই হেয়ক প্ৰতি এটা বিষয়ৰ ওপৰত পাতো মোৰলৈ একদম গুৰুত্বপূৰ্ণ বিষয়। তুমি তুমি জনাবাচোন যে মতামত তামত জনাই যাবাচোন দেই।
অ অ বাৰু মই জনাম বাৰু বাকী বাকী বহুত দিনমত লগ পাইছো খবৰ খাতি? অ অ এই আছো আৰু।
অ অ তাকে। ভালেই বাৰু মই বোলো ফোন এটা কৰি তাক কথা এটা কওঁ, তাৰিছতে মানে ৰিভিউ এটা ল'ম দেই তুমাৰ।
উম উম বাৰু বাৰু, বাৰু কোৱাচোন কি বিষয়ৰ ওপৰত আলোচনা
অ, এই মানে তোমাৰ এই জনক সংখ্যা বৃদ্ধিৰ ওপ কথাটো পাতিম মানে?
অ অ
টো কেকুৱাাইছে ভালনে? অ অ জনসংখ্যা বৃদ্ধি আকৌ তোমাৰ ইয়াৰ ফলত অ, ইয়াৰ আকৌ তোমাৰ প্ৰভাৱ, মানে কেনেকুৱা প্ৰভাৱ? পেলাইছে আৰু সমাধান। কি কি কাৰণত হৈছে? আৰু কি কিনো আমাৰ সমাজত শিক গৈছে, সেইটো বিষয়ে চাওঁচোন বাৰু। কি হয়, এতিয়া চাবা দেই, অ এতিয়া জনসংখ্যা বা নাগ নাগৰিক জনসংখ্যা বা নাগৰিক এটাই। জন কিন্তু জনসংখ্যাটো আদে দেশ ৰতটো চবতক মল যোনটো প্ৰধান সেইটো হৈছে জনসংখ্যা। কিন্তু যেতিয়া এই জনসংখ্যা অত্যাধিক শিক্ষাৰত বৃদ্ধি পায় এতিয়া এই যিবিলাক সম পত আছে ন? এই সম্পদসমূহৰ ব্যৱহাৰো অধিক হয়, তেতিয়াই দেশৰ উন্নয়নৰ এক ডাঙৰ সমস্যা হৈ পৰে, মানে তোমাৰ ধৰা সম্পদ যদি থাকে অকণমান জনসং খ্যা যদি বেছি ব্যৱহাৰ ক যদি বেছি হয় ন, তেতিয়াহ'লে অৱশ্যে শংকৰৰত কৰিমেই আমি সম্পদৰ ক্ষেত্ৰত। এতিয়া চাবা দেই বৰ্তমান বিশ্ব বিশৰ দেশৰ বহু দেশৰ দৰে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ সন্খ সন্মুখীন হৈছে এ আমি গম পাওৱে ভাৰতবৰ্ষক, ভাৰতবৰ্ষ এ চীনক অতিক্ৰম কৰি প্ৰথম হৈছে জনসংখ্যা ক্ষেত্ৰত, কিন্তু জনসংখ্য্া বৃদ্ধি মানে যদি চাবলৈ যাওঁ আমি এ কোনো দেশ বা অঞ্চলৰ মানুহৰ সংখ্য দু অগ্ৰগতি বৃদ্ধি পোৱা সীমিত সম্পদ সীমিত ভূমি আৰু সীমিত কৰ্মসস্থাপনৰ মাজত অত্যাধিক জনসংখ্যাৰ বিভিন্ন সামাজিক অৰ্থনৈতিক আৰু পৰিৱেশৰ সমস্যাৰ সৃষ্টিটো কৰিবই। কাৰণ যিহেতু মানুহ যেতিয়া বাহিৰ যাব ন? এতিয়া তোমাৰ চাকৰি এইফালে চাকৰি চাকৰি ক'ম, এইফালে থাকিবলৈ জেগা ক'ম। সম্পদ গম হৈ যোৱাৰ লগেলেগেটো সমস্যাৰ সৃষ্টি হ'বই। টোমা অৰ্থৰ তিকৰ ভৰা অৰ্থনৈতিকৰ পৰা ধৰি গোটেই সময় পাৰিবাশিক সমস্যাটো সৃষ্টি হ'বই ন?
উ নিশ্চয়-নিশ্চয়।
সেয়ে জনসংখ্যা বৃদ্ধিক বৰ্তমান আধুনিযুগৰ অন্যত গুৰুত্বপূৰ্ণ সমস্যা হিচাপে গণ্য কৰা হৈছে। জ্বলন্ত হৈছে সমস্যা কিন্তু। আকৌ এই আকৌ চাবা দেই জনসংখ্যা বৃদ্ধিৰ অৰ্থটো যদি আমি যদি ভালকে চাবলৈ যাওঁ এইটো হয় নহয় চাবা তুমি কোনো দেশ বা অঞ্চলত জন্ম হাৰৰ বৃদ্ধি আৰু মৃত্যু হাৰৰ হ্ৰাস পোৱাৰ ফলত যেতিয়া জনসংখ্যা দোত্ গতি বৃদ্ধি হয় তেতিয়া তাক জনসংখ্যা বৃদ্ধি-বৃদ্ধি বুলিতো কোৱা হব। অ'। অ আকৌ এতিয়া-এতিয়া ছা যদি জন্ম হয় বেছি, মৃত্যুৰ হাৰ যদি কম হয় তেনেহলেতো এনেওতো বেছি হ'ব জন সংখ্যা।
জনসংখ্যা অ নিশ্চয় বৃদ্ধি পাব জনসংখ্যাাৰ হাৰ
তুমি ইয়াৰ কাৰণ কি কি বুলি ভাবিব পাৰা যে জন্ম মানুহ এতিয়া মানুহৰ
তু তুম তুমিতো ক'লাই ন জনস জন্মহাৰ বৃদ্ধি তেওঁ মৃত্যু হাৰ হাস আচলতে তাৰ লগত মোৰ মতে কি হয় গম পাইছানে অশিক্ষাও হ'ব পাৰে অশিক্ষাৰ লগতে তোমাৰ দৰিদ্ৰতাও হ'ব পাৰে আকৌ মানে মানে এইবোৰ কিছুমান যে আজিকালি আহ আহে যে সামাজিক আৰু ধৰ্মীয় কিছুমান বিশ্বাস
অ অ সেইবিলাকো হ'ব পাৰে
আচলতে জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ
কা কা কাৰ ক একদম নিশ্চয় নিশ্চয় কাৰ সেইটোৱে কৈছো নহয় আকৌ তোমাৰ অ আকৌ আকৌ চোৱা জন্ম হাৰ হেৰিয়ত তোমাৰ মৃত্যু হাৰটো কেলে কমিছে আমাৰ এতিয়া ধৰা চিকিৎ সা চিকিৎসা সেইটো কিমান উন্নত হৈছে উ উন্নত উন্নত হোৱাৰ কি হৈছে জন্ম হাৰটোতো বি মানে মৃত্যু হাৰটো প্ৰথম কথা মৃত্যু হাৰটো কমিছে
মৃত্যু হাৰ কমিছে হয়
আকৌ জন্ম হাৰৰ ক্ষেত্ৰত সেইখিনিত কোনোবা খিনিত নহয় কোনোবা খিনিতো আমাকতো হেৰিয়ও বি সহায় কৰিছে শ শিক্ষাৰ ক্ষেত্ৰত আহিয়ে আমাৰ চিকিৎ ইচ্ছা পদ্ধতিয়েতো সহায় কৰিছে ত সেই সেইখিনিয়ে কিন্তু কথাটো এইটো যে জনসংখ্যা বৃদ্ধিটো হৈছে বৃদ্ধিটো লাগিব কিন্তু ইয়াতো কুপ্ৰভাৱতো পৰিছে ন কুপ্ৰভাৱ পৰিছে আমাৰ ইয়াত চবৰ চবৰে এটা নিৰ্দিষ্ট সীমা আছে যেতিয়া সীমাতোটো তেতিয়া তাৰ কু প্ৰভাৱতো পৰিবই দে চোৱাচোন এই ইয়াৰ আকৌ এবাৰ হিাচাপে এতিয়া চোৱা আমাৰ আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলক চোৱা চোন কিমান ছাত্ৰ ছাত্ৰী এতিয়া শিক্ষিত হৈ নিৱনো ৱা হৈ পৰি আছে চোৱা চোন
নিশ্চয় নিশ্চয় হয় আমাৰ এতিয়া এতিয়া কি হয় তোমাৰ আমাৰ গাঁৱতে দেখা গৈছে আমাৰ গাঁৱতে কি কিমান কিমান শিক্ষিত শিক্ষিত আচলতে উচ্চ উচ শিক্ষা লাভ কৰাৰ পিছত আমাৰ ঘৰতে এনেই বহি থাকিব লগীয়া
অ অ বহি থাকিবলগীয়া আছে কাৰণ কি হৈছে তোমাৰ এ যদি তোমাৰ চকী এখন তাত বহিবলগীয়া মানুহ হৈ গ'ল তোমাৰ এখন চকীত বহিবলগীয়া মানুহ যদি পঞ্চাশজন হয় তেনেহলেতো এজনে বহিবলৈ যাব, বাকী উনপ আহ বাকী। কি ঊনপঞ্চাছ জনটোতো তে তেখেতলোকেতো বহিব নাপাব। তেনেকুৱা চাকৰিটো ওলাব যদি। ওলাব যদি এটা নিৰ্দিষ্ট সংখ্য তাত কৈ বেছি হলেতো বাকী কেইজন টো না পাব ন অহ সেইটো নিবনুৱা সমস্যা ধৰা তাৰ পৰা কৈছা দৰিদ্ৰতা এতিয়া নিবনুৱা হোৱাৰ লগে লগে দৰিদ্ৰতাটো হবই ন ঘৰত ঘৰত যদি অ ঘৰত যদি ইনকম কৰা মানুহ এ। নিবনুৱা যদি পাঁচজন হয় তেনেহ'লে এজনেনো কিমান চম্ভালিব এইবিলাকতোতো ক'ব‌ই নাপাই আকৌ। সেইটো দৰিদ্ৰ হোৱাৰ লগে লগেতো খাদ্য সংকটটোৰ লগে লগেতো আহিবই ন। দৰিদ্ৰ হিচাপে কাকনো কম অ। দৰিদ্ৰ হিচাপেনো কাক ক'ম যি বোলে। যি বোলে নিজৰ হেৰি মৌলিক প্ৰয়োজনসমহতে খাদ্য বস্ত্ৰ বাসস্থান শিক। শিক্ষা কেইটা ল'ব পৰা নাই এতিয়াটো কম আৰু সেই সেইটো ক্ষেত্ৰত এইখন খাদ্য খাদ্যটো বাসস্থানৰ সমস্যা খাদ্যৰ সমস্যা সেইটো আহিবই
হয় হয় হয়।
কৌ এনেকুৱা। ধৰা তোমাৰ সেই অত্যধিক জনসংখ্যা বৃদ্ধি হোৱা লগে লগে এখন ঠাইতে ধৰা ধৰা এটা এঘৰ মানুহত লৰা ধৰা তিনিটা চাৰিটা। একেলগতে আছে তোমাৰ সৰুৰ পৰা তেতিয়াতো ইমান কথা নাই কিন্তু যেতিয়া সেই লৰা বিলাক ভাগ। য তেতিয়াতো আৰু জেগা অভাৱ হ'ব ন ঠাইতক হব ন এঘৰ মানুহৰ পৰা তিনি ঘৰ ৰ মানুহৰ সৃষ্টি হ'ব চ' সেই ক্ষেত্ৰত তোমাৰ সেইয় বাসস্থানৰ ক্ষেত্ৰতো প্ৰব্লেম হ'ব পাৰে বা। আমাৰ সেই পৰিৱেশৰ যেন। টো ঠাই ঠাইৰ কথা কৈছো ঠাইতো কমি আহিব পাৰে।
নিশ্চয় নিশ্চয়।
মানে চাব চাবলৈ গ'লে শ সেইখিনিতো বহুত প্ৰভাৱ পেলাই। আকৌ আউ অ পৰিৱেশৰ ক্ষেত্ৰত তুমি ভাবা পৰিৱেশ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰিব মইতো বহুত দেখিছো কিন্তু তুমি কোৱাচোন বাৰ অকণমান কেনেকুৱা ধৰণ প্ৰভাৱ পেলাব পাৰা?
আচলতে-আচলতে এইটো অহ। আচলতে পৰি মানে কি হয় জনসংখ্যা যদি বৃদ্ধি হয় তে-তে এতিয়া আচলতে মানে পৰিৱেশ প্ৰদূষণ হ'ব পাৰে। আৰু আৰু এটা চাবা হা মানে তোমাৰ যদি মানে জন সংখ্যা বৃদ্ধি হয় তেনেহ'লে সেই জনসংখ্যাই, জনসংখ্যাৰ মানে যিবিলাক আমাৰ মানে প্ৰাকৃতিক সম্পদসমূহ, সম্পদসমূহ বেছি আহৰণ কৰিব সেই মানুহসকলে। তাৰ পিছত কি হয়, আহ তোমাৰ আমাৰ পৰিৱেশৰ যি মানে আমাৰ যিবিলাক পানী থাকে সেই পানী বিলাক মানুহে বেছি ইউজ কৰিব। সেই সম্পদসমূ বেছি ইউচ হব। আৰু তাৰ পাছতে কি হয়। এতিয়া যিমানেই মানুহ যিমানেই জনসংখ্যা বৃদ্ধি পাব, আৰু সিমানেই মানুহ বিলাকে, আৰু আজিকালি বৰ্তমানতো দেখা যায় যে প্ৰতি মানে প্ৰতিজন ঘৰতে এখন-এখন নিশ্চয় মানে যান্ত্ৰিক যান বাহন আছে। কি হয় অ, হ সকলোৱে যেতিয়া একে মানে বহুত কিমান কোটি-কোটি লোকে আমাৰ ইয়াত বাহ দেশত বাস
বাস কৰা অহ।
হয়, সেই তেতিয়া সকলো ঘৰতে যদি এখনকৈও যান বাহন থাকে, তেনেহলেওতো টি কোটি যান বাহন হ'ব। সেই যান বাহন যেতিয়া এতিয়া ৰাস্তাত চলাব,
একে অহ একেলগে চলাব অহ।
শন্
প্ৰদূ্ষণ হ'ব, প্ৰদূৰ্ষণতো হ'বই। সহ। সেই স সেইখিনি কথা। অ সেইট কথা খিনি সেইখিনি আকৌ তোমাৰ এই-এই ক্ষেত্ৰত নিয়ন্ত্ৰণৰ তোমাৰ ধৰা এতিয়া আমি তোক ক'লো ন যিমান খিনি সমস্যা আকৌ তোমাৰ অকল সমস্যাত টো চালেও নহব ন, তাতো প্ৰতিকাৰটো চাব লাগিব। এতিয়া প্ৰতিকাৰ ক্ষেত্ৰত উম চাবা দেই মোৰ অনু কিন্তু পৰিয়ালৰ এইটো ক্ষেত্ৰত একদম তোমাৰ মেইন কথাটো হৈ গ'ল শিক্ষা দেই শ শিক্ষাৰ কথা আছে একদম অ সেই শিক সেইটো কথা কৈছো আমি নিৰ্দিষ্ট পৰিমাণৰ জনসংখ্যা বৃদ্ধিটো একদম নিৰ্দিষ্ট নিৰ্দিষ্ট চৰকাৰেটো বান্ধিও দিছে ন এটা পৰিমাণ বান্ধিও দিছে অ বান্ধি দিছে চৰকাৰে এটা গতিকে সেইটোতো এতিয়া মানে এনেকুৱা এটা বজাই আহি গৈছে যে জনসংখ্যা হেয়ৰ ক্ষেত্ৰতো আমি বান্ধি দিবলগীয়া হই ন কাৰণ ইমান খিনি সমস্যা তো হ'লে গোটেই দেশখনে অস্থিৰ হৈ পৰিব। গতিকে মোৰ মতে যেতিয়া শিক্ষিত হ'ব নহয় লাহে লাহে টো কমি আহিছে আৰু কমি আহিবও মানে গম পাইছা নাই? কমিব যেতিয়া চব সেই হব, আৰু আৰু দ্বিতীয় কথাটো কি তোমাৰ এই শিক্ষাৰ ক্ষেত্ৰতো মই কৈছোৱে যে শিক্ষাৰ শিক্ষাৰ ক্ষেত্ৰত যিমান খিনি শিক্ষা বিস্তাৰ হ'লে সেইখিনি গোটেই কি হ'ব? আকৌ পৰিয়াল কল আপুনা কথা কৈচো ন বুজাবুজি মানুহ থাকিব লাগিব মানুহৰ মাজত। পৰিয়ালৰ মাজত বুজাবুজি থাকিলে সেইখিনি কথা নিশ্চয় আমাৰ হেৰি কৰিব পাৰিব। আৰু এতিয়া একদম প্ৰায় চেণ্ডি ঘটি থকা ঘটনাটো কি আছিলে গম পাইছানাই? সেইটোৱে কিন্তু বহুত কমাল এই বাল্য বিবাহ যে
বাল্য বিবাহ অ
বাল্য বিবাহটো তোমাৰ এই নতুন চৰকাৰে আমাৰ বাল্য বিবাহটো সম্পূৰ্ণৰূপেটো বন্ধ কৰি দিছে।
বন্ধ কৰি দিছে হয়।
টো মূল সেইটোৱে কাৰণ আছিলে ন বাল্য বিবাহেতু বেছি কাৰণ আছিলে।
অ নিশ্চয় নিশ্চয় আছিলে।
অ অকল আৰু এটা কথা চাবা বাল্য বিবাহে অকল আমাৰ জনসংখ্যা বৃদ্ধিতে নহয় আকৌ একদম সামাজ সামাজিকভাৱেও একদম দুৰ্বল কৰি পেলায় মানে সৰু ছাত্ৰ ছাত্ৰী সকলৰ কথাাই কৈছো সেইখিনি ক্ষেত্ৰ কথা কৈছো ব বাল্য বিবাহখিনি যদি আমি কেনেবাকে বন্ধ কৰা হয় এতিয়াতো অলৰেডি সঁচাকৈ বন্ধ হৈছে প্ৰকৃত প্ৰকৃততে বহুতখিনি বন্ধ হৈ গৈছে, আৰু কাৰণ আইনমতে দণ্ডনীয় হয় ন সেইখিনি কথা গতিকে সি কথা অৰ্থাত মোক কৈছোঁ যে এইখিনি এইবিলাক যি আমি এইবিলাকৰ কথা ওপৰতে গুৰুত্ব দিলে হয় উ হ'ব শিক্ষাৰ ক্ষেত্ৰত ততে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা নাৰীৰ ক্ষেত্ৰত নাৰীক হবলীকৰণ হ'ব লাগিব গম পাইছে নাৰী অ মানে সেইটো হলে হে একচুৱেলি হ'বগে নাৰী নিজৰ অস্তিত্বতো থাকিবগৈ সেই বস্তুটো বুজি পালে মোৰ মতে ততে হ'বও জনসংখ্যা এইটো অ আমাৰ গাঁও বিলাকত বৰ্ত মানে সেইটো দেখাই পোৱা গৈছে বাৰু দেই চহৰ বিলাকতো আজিকালি খুব কম চহৰবিলাকতো একদম জোখৰ নিৰ্দিষ্ট পৰিমাণৰ
হয় হয়
আৰু গাঁৱতো আহিব মোৰ মতে নিশ্চয় লাহে লাহে সেইটো দেখা পোৱা গৈছে আহিব লাগে সেইটো কথাটো
হয় হয়
কি কেনেকুৱা পালা আজি কথাটোক
হয় আজি কথা পাতি ভাল লাগিলে বহুত ভাল লাগিলে মানে বিশেষ মানে কিছু কিছুমান কথা মই জনা নাছিলো। হয় সেই আচলতে তোমাৰ দাৰা তুমি তুমি বুজালা কিছুমান কথা ধুনীয়াকৈ সেইবাবে ভাল লা গিলে
সেইটোৱে সেইটোৱে সেইটোৱে মই একেই একেই তোমাৰ হাতে একে বাৰু দেই উ বাৰু আকৌ ফোন কৰিম আক পা
আকৌ আকৌ নিশ্চয় নিশ্চয় বাৰু বাৰু হ'ব দিয়া আজিলৈ অ ধন্যবাদ